অঁ শুনিছোঁ শুনিছানে। এই মই ঘৰতে তুমি।
অ ময়ো ঘৰতে নেট নেটটো বহুত দিগদাৰ দি আছে অলপ।
অ অলপ বতৰটো। বেয়া হৈ আছে যে সেইটো কাৰণে হ'ব পাৰে আৰু
অহ
একো নাই একো নাই
আহ কি কি কৰি আছা তুমি এতিয়া
অ মই এনে আছো বহি তুমি।
অ বাকী চব ঠিকে আছে ন
অঁ অঁ অঁ ঘৰত ভাল নে বেয়া?
ঘৰত ভাল ভাল চবে
ভাত পানী হ'ল খালা নে নাই? অঁ অঁ কোৱা
এতিয়া তোমাৰ লগত অলপ আলোচনা অলপ কৰো বোলো।
অঁ অঁ কোৱা।
আলোচনাটো মই বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলো আজি মানে সময়টোৰ পাওতে তোমাৰ লগত আলোচনাটো কৰো বোলো।
অঁ অঁ ঠিকে আছে বৰ সুন্দৰ কাম কৰিলা কোৱা
এতিয়া মানে কথাটো হ'ল এবাৰ দুৰ্গা পূজাতটো আহি আছে।
হয় হয় হয় আহিয়া
কেনেকৈ যাম বুলি ভাবিছা তুমি।
অঁ সেইটো কথা এতিয়া। বাৰু তোমাৰ লগতে নিশ্চয় যাম এতিয়া দুৰ্গা পূজ- জা মোৰ জনপ্ৰিয় ঠাই আমি গুৱাহাটী গৈছিলোঁ এইবাৰো যাম চাগে
ক'ত যাবা?
গুৱাহাটী যাম এবাৰো
এবাৰ গুৱাহাটী যাম বুলি ভাবিছ নেকি?
হয় হয় গুৱাহাটী যাম।
অ তেতিয়া হ'লে গুৱাহাটীলৈকে এবাৰ যোৱা হওক। পূজা চাবলৈ যোৱাৰ পৰিকল্পনা কৰি আছো যেতিয়া বহু দিনৰ পৰা।
হয় হয়। আহ নিশ্চয় যাম। দুৰ্গা পূজা মোৰ আটাইতকৈ প্ৰিয় উৎসৱৰ ভিতৰত এটা হয়। আৰু এই সময়ত সুন্দৰ পেণ্ডেল আৰু আলুক সজ্জাবোৰ দেখি আনন্দিত লাগে। যোনবোৰ পোহৰৰ পোহৰবোৰ পোহৰৰ লাইটবোৰ দেখি এক আনন্দময় মন জাগি হয়নে?
ঠিকে কৈছা বিশেষকৈ ৰাতি সময়ত পেণ্ডেল সমূহত কিন্তু মনোমোহাটো দেখা যায়। বহুত বহুত লোক পৰিয়াল আৰু বন্ধু সৈতে পূজা চাবলৈ ওলাই আহে মানে এইখিনি সেই দৃশ্যটো মোক মানে বহুত বেছি ভাল লাগে।
হয় হয় হয় তুমি ঠিক কথাই কৈছা। ঘৰৰ পৰিয়ালৰ লগত আহি এক আনন্দিত আমাৰ পৰিৱেশ সৃষ্টি হয়।
উম
বাৰু পিছে তুমি এবাৰ পূজা ক'ত চোৱাৰ কথা ভাবিছা?
এনেই মই ভাবিছো এতিয়া আমাৰ ওচৰে পাঁজৰে এইটো নগাঁও আছে।
হয়।
তাৰপিছত তোমাৰ গুৱাহাটীও আছে।
হয়।
এতিয়া আমি লগৰ কেইটা মিলি পেলাই যাম বুলি ভাবিছোঁ এতিয়া কোনখিনি জেগাত যোৱা হয় ঠাই।
অ অ অ বৰ ভাল কথা। বৰ ভাল কথা ময়ো বন্ধু বান্ধৱৰ লগত বিভ- বিভিন্ন ঠাই ভ্ৰমণ কৰিব যাম বুলি ভাবিছোঁ। বন্ধু বান্ধৱৰ লগত তুমিও ওলাবা। আৰু সেইবোৰ
তুমি বাৰু এনেই কোন কোন ঠাইত পূঁজা চাবলৈ যোৱাৰ কথা ভাবিছা।
অ' মই বৰ্তমান গুৱাহাটীটো ভাবিছিলোঁ। তাৰপিছত আমাৰ ওচৰৰ থাকা নগাঁও, ৰহা এইবোৰে আৰু
গুৱাহাটীত গ'লেহে আমি অলপ যোৱাটো অসুবিধা হ'ব নেকি বাৰু? মানে তাতে বহুত ট্ৰেফিক চেফিক থাকিব ন।
হয় হয় হয় গুৱাহাটী চহৰ। কি ক'বা আৰু।
আকৌ লগৰ কেইজনৰ সৈতে মানে একেলগে একেলগ হৈ থাকিব লাগিব নহ'লে আকৌ ইজনক সি ইজনে সিজনক বিচাৰি ফুৰিব লগীয়া হ'লেতো অসুবিধা হৈ যায়।
হয় হয় হয় অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়। আৰু এটা কথা নিজৰ সামগ্ৰী নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। যান বাহনৰ নিয়মবোৰ মানি চলিব লাগিব। আমি ৰাস্তাত য'ধে মধে খোজকাঢ়িলে নহ'ব।
উ
গাড়ী মটৰবোৰ চাই চিটি নিজৰ সঠিক দিশত যাব লাগিব। হয়নে নহয়?
ঠিকেই কৈছা তুমি। আমাৰ ওচৰৰত কেইবাটাও মানে পূঁজা মণ্ডপ আছে। তাতো মানে দূৰৰ ঠাইবোৰত যোৱাৰ আগত ইয়াতে অলপ চাই কৰি যাম বুলি ভাবিছোঁ আও। মানে পূজা মণ্ডপ। মানে ইমান বেয়া নহয় মানে ভালেই পাতে। আমাৰ ওচৰতো। এইখিনি তোমাৰ থেকেৰা গুৰি বুলি কয়। সেইখিনিতে অলপ চাই কৰি যাম আৰু গতিকেইজন।
হয় হয়। আৰু আমি ফটোও তুলিম আৰু স্মৰণীয় মুহূৰ্তসমূহ আমি সংৰক্ষণ কৰিবলৈ। চেষ্টা কৰিম।
লাগিব লাগ ল।
আৰু মই আশা কৰো এইবাৰ দুৰ্গা পূজা আমাৰ আনন্দময় আৰু স্মৰণীয় হব।
অ উম ঠিক ঠিক ঠিকে কৈছা মই সেইটোৱে ভাবি আছো। অলপ এবাৰ কিন্তু অলপ মানে ফূৰ্তি কৰিম মানে । জেলেবি চেলেপি যোৱাবাৰতো তেনেকে খোৱা নহলেই আনক যি। জিলাপি কিন্তু খাব লাগিব দেই এইবাৰ?
অ হ
আজিহে অলপ। পইচাচ লগৰ কেইটাৰ প্ৰতি মানে তুলি কৰি হওক।
হয় হয় এক দুই কেজি জেলেপি কিনি একেলগে বহি।
অ আঠজন মানুহ হৈ যাবতো দুই।
হয় হয় হয় দুই কেজি কিনি অঁ দুই দুই পৰা তিনি কেজি ক্ৰয়। কৰি আমি একেলগে বহি।
উম পাৰা যাব অ মানে যোৱাবাৰ কি হ'ল যোৱাবাৰ কি হ'ল মানে। লগ লগৰ কেইজনে বেছিকে খালে মই হয় অলপ গম পালো এই। মানে তাকে ভাবিছো মানে অলপ বেছিকে খামেই আৰু জেলেবিটো খাই ভাল লাগে।
কি ক'বা আৰু বন্ধু এয়াই বন্ধুত্ব আৰু।
এই বন্ধু তাকে হৈ যায় অ।
ময়ো আশা কৰিছো।
যোৱাবাৰ তুমি কিয় নগ'লা আমাৰ লগত পুজা চাবলে।
অ মই যোৱা বাৰ অলপ অসুবিধাৰ সন্মুখীন হবলগীয়া। হ'ল যিহেতু। ত মোৰ অলপ বেমাৰ পৰিলোঁ? আৰু বিশেষ কাৰণ। আৰু বিশেষ কিছুমান কাৰণ আছিলে যাৰ ফলত। অলপ খেলি মেলি সৃষ্টি হ'ল।
উম
তেন্তে। এইবাৰ আশা কৰিছোঁ আৰু মই আমি একেলগে এবাৰ আনন্দ আৰু স্মৰণীয় হ'ব দুৰ্গা পূজা।
অ ঠিকেই কৈছে কিন্তু আমি ইয় ইয়াত যাওঁতে আমি কিহত যাব লাগিব?
হয় আমি ইয়াৰ পৰা। হয় পাৰা যায় নিজৰ গাড়ী।
বাইক স্কুটি যি আছে তেতিয়া মানে ধৰা আমি। যিকোনো টাইমতে যাব পাৰো বা যিকোনো টাইমতে আমি পূজা চাই কৰি আমি ঘৰলৈ উভতি আহিব পাৰো।
ঠিকেই কৈছা সেইটোৱে কৰিব লাগিব?
উম নহলে চোৱা কত চিন্তা নাই ধৰা।
হয় অলপ দেৰি হ'লেও কথা নাই। ঘৰত আমি ঘৰত ফোনযোগে কৈ দিম আমাৰ অলপ দেৰি হ'ব। তেতিয়া ঘৰ চিন্তা কৰি না।
নাথাকে নহলে আকৌ অ ঘৰতো আকৌ ভাবিব গাড়ী চাৰি নাপাম। কেনেকৈ আহিবি সেনেকে ধৰা তুমি কোন আহি থাকিব?
হয় আৰু সেইদিনা আমি ৰাতি বাহিৰত একেলগে খোৱা বোৱা কৰি একেলগে? ঘৰলৈ ৰাওনা হ'ম ভাল লাগিব আনন্দময়।
অ মই কিন্তু সেইটোয়ে ভাবিছো আকৌ ঘৰত আহি ভাত। খোৱাতকৈ উ গোটেই কেইটা লগৰ লগ লাগি। মানে এটা ৰেষ্টুৰেন্ বা হোটেলত খাই অহা টোহে ভাবিছো ময়ো
হয় হয় একেলগে লগৰ বন্ধু খোৱাৰ আমেজটো বেলেগ হয় হয় হয়।
ডালি ভাত খাই খাই মানে আমনি লৈ গৈছে।
হয় হয় হয়
ধৰা তুমি দালি ভাতেই হওক
হয় হয়, এইবাৰ মহাবিদ্যালয়ৰ সৰস্বতী পূজা গৈছিলানে নাই?
সৰস্বতী পূজালো গৈছিলো বহুত ল'ৰা ছোৱালী বাহিৰৰ হওক আমাৰ কলেজৰ খিনিটো আছেই মহাবিদ্যালয়ৰ খিনি আহ বাহিৰৰ ওচৰ পাজৰ আহিছে।
আহিবই আৰু পূজাটো সকলোৰে বাবে সমানে
উম সকলো কাৰণে সমানেই
আৰু শংকৰদেৱৰ তিথিত যাবানে নাই মহাবিদ্যালয়?
অ যাম বুলি ভাবি আছো মই
হয় এইবাৰ মই ভাবিছোঁ মহাবিদ্যালয়ত মই দুটাৰ পৰা তিনিটামান নাম দিম
দিবা নেকি
হয় হয় নাম দিম নাম গাম
বৰ ভাল কথা মই
মোক অধ্য অধ্যক্ষ চাই মোক তামোল পাণ দি নিমন্ত্ৰণ গইট কৰি দিছে
হয় নেকি, নাম দিব লাগিব বুলি
হয় হয় নাম দিব লাগিব। যোৱা যোৱা দুবছৰে মই ফাৰ্ষ্ট প্ৰথম আৰু দ্বিতীয় স্থান অসম ভিত্তিত পাইছিলোঁ। যাৰ ফলত অধ্যক্ষ অধ্যক্ষ চাৰে বহুত অনুপ্ৰাণিত হৈছিল আৰু মোক লগ কৰি কৈছিল তুমি অহাবাৰ আমাৰ মহাবিদ্যালয়ত তুমি নাম দিব লাগিব
উম অ অ ঠিক ঠিক ঠিক মানে এনেকুৱা উৎসৱত অলপ মানে তোমাৰ জড়িত থাকিলে তোমাৰ নিজৰ অলপ মানে
হয় হয় হয় হয় আমাৰ এটা গ্ৰুপ আছে নামতি গোটেইটো নিমন্ত্ৰণ দিছে তুমি আহিবা চাবলে
যাম যাম মই এনেকুৱা উৎসৱৰ মই বহুত চাই ভাল পাওঁ
হয় হয় হয়
চব এ যোৱাবাৰ যোৱাবাৰ হৈছিল কিন্তু বেলেগ পাৰ্টি আহিছিল নে নেকি নাম নাম নামতি যোৱাবাৰ। যোৱাবাৰো বেয়া হোৱা নাই এবাৰো ভাল হওক বাৰু
হয়
এনে এনে এ এতিয়াতো এ পূজা চুজা আহি আছে এতিয়া দুৰ্গা পূজা এনেকে নামত নামত এনেকে আগভাগ লোৱা তেনেকে আহিছে নাই?
হয় তেনেকে আহিছে কিন্তু মই মহাবিদ্যালয় বহুতো কাম কাম মই যিহেতু
স্নাতক ডিগ্ৰী কৰি আছোঁ অলপ অসুবিধা হ'হেই সেইটো কাৰণে অলপ আৰু সেইটো সময়ত অলপ পৰীক্ষাটো ওচৰ চাপি আহে কলেজৰ পৰীক্ষাসমূহ আৰু প্ৰেক্টিকেলৰ বহুতো কাম থাকে সেইটো কাৰণে মই অলপ এইটো বছৰ অলপ মানে কৰিবলৈ অলপ অসুবিধা হ'ব সেইটো কাৰণে মই এবাৰ নোৱাৰিম বুলিয়েই ক্ষমা খুজিছো আৰু
অ বাৰু একো নাই বাৰু মুঠতে দুৰ্গা পূজাৰ আগত তোমালোকৰ পৰীক্ষাবোৰ হ'বনে নাই?
হয় -হয় দুৰ্গা পূজা সময়তে হ'ব ওচৰা- ওচৰি আগত হয় নে পিছত সেইটো প ক হয়- হয় এতিয়া আমি গম পোৱা নাই।
অ ঠিকে- ঠিকে মুঠতে এবাৰ পূজা চাবলে যাম ন ন
হয়- হয় একেলগে যাম আনন্দ কৰিম একেলগে মিঠাই খাম।
জিল বিশেষকৈ জিলাপতিটো লব লাগিব।
হয় হয় জিলপী দুই বা তিনি কেজি অঁ হয় আৰু বুন্দিয়া লাডু। মানে বুন্দিয়া।
ল'ব লাগিব উম। দিয়া ঠিকে আছে ন অ ঠিকে আছে ন কথা পাতি ভাল লাগিল আলোচনা আৰু অলপ কৰিব লগা আছে এ কৰিম আৰু ন। অ ঠিক আছে বাৰ
অঁ অঁ দিয়া শুভ ৰাতি শুভ ৰাতি। দিয়া- দিয়া ধন্যবাদ অঁ।